এইবিলাক বাদ বোলে ওলাই আহিছো ঘৰত নটক নাপাই যে মোৰ।
অ'-অ'।
উম ফোন কৰোতে ইমান টাইম লাগিছে মই ৰখি আছো।
অ', তাৰপিছতে মোৰ তাত ফোন এটা আহিলে যে। আৰু মোৰ মানে এয়াৰটেল চিম যে, এয়াৰটেল চিমত কিয় জানো নেট নাপায় মানে হেৰি কৰিলে, ফোন আহি গ'লে।
কি কৰি আছিলা?
এ এনেই বহি আছোঁ। ভাত খালা? অ মই স পোলাও বনাইছিলে যে সে খালো।
খালাই নেকি সোনকালে?
অ' মানে হেৰি সন্ধিয়া টাইমত বনাইছিল যে।
অ-অ।
ওলাই গৈছিলো যে মই কৈছিলো যে তোমাক তাতে, হয়। খালোঁ মানে।
অহ এতিয়া ভাত বনাইচানে নাই?
বনোৱাই নাই বনাব আৰু।
উম-উম। মাহঁত কি কৰিছে?
মা আছে মোবাইলত কথা পাতি জেঠাইহঁতৰ লগত। এ এনেই মানে হেৰি এ ওচৰৰ মই যে কৈছিলো বা এজনী আছে তাতে গৈছিলো।
অ' কিবা এনে ওলাই গৈ, একো কামত যোৱা নাই আৰু।
নাই এনে, মানে যামগৈ যে কালি হয়। সেইটো কাৰণে মানে গৈ আহিছোঁ ব এবাৰ।
অ' ওচৰতে নে কি ঘৰ?
অঁ' ওচৰতে।
অ।
বেছি
বাকী তুমি কেতিয়া কাইলৈ যাবা গৈ ন? তালে ৰুমত? অ, অ। অ। লগৰ কেইজনী ফোন কৰিছে নে নাই?
কৰিছে।
দাদা জন গ'ল আৰু?
অ, গল গৈ। দাদাজন সিদিনাখন আমি অহা দিনাখনেই গৈছে। মানে আবেলি টাইমত যাবগৈ যে, সেইটো কাৰণে তাই আমি মানে সেইখিনি টাইমত আহিছোঁ আৰু।
অ মই মানে যে মই দিনত বেলেগত গৈছিলো যে হয়। এই মানে কাম এটাত গৈছিলো যে। কাগজ এখন বনাব গৈছিলো মানে। এইফালে আমাৰ এইফালে পাতিদৰা বুলি কয় যে। ঠাইডোখৰ আছে। খালী মহিলাসকলৰ বাবেহে বনোৱা হয় মানে গৈছিলো আৰু তালে। সেইকাৰণে দিনত ফোন কৰিবই নোৱাৰিলো আজি। এনে দিনত এবাৰ হলেও ফোন কৰা যায় তোমাৰ ঘৰত। আজি ফোন কৰিব নাপালো।
তাক তুমি ৰাতিপুৱা ফোন কৰিছিলা। তেতিয়া মই শুই আছিলো। তাৰপিছত আৰু আমাৰ মানে পথাৰত মানুহ ৰোৱা ৰুইছে যে।
অ।
মে মানে এ মাহঁতৰ লগতে মানে মানে মবাইলটো চোৱাই নাই। নাচায় পেলাই মানে এনেই কাম চাম কৰি দি আছো।
উম, উম। কি মানুহ ৰৈ আছে নে পথাৰত?
অ ৰোৱনী লগাইছে যে।
অহ।
কালি যামেগৈ যে সেইটো কাৰণে মানে আজি অলপ মাৰ লগতে মানে কাম কৰি দিছোঁ আৰু।
ভালে কৈইছা দিয়া। কালি কিমান টাইমত যাবা?
কালি আ অ ভাটিবেলাই যাম।
সিহঁতে লগত একেলগে যাবা সিহঁতে যাব ন। একেলগতে যাবা।
একেলগতে মানে মই দাদাৰ লগত যাম।
অ থব যায় মানে?
অ যাওঁতে মানে থৈ আহে গৈ মোক এনে আহোতেহে মই অকলে আহো।
অ
আছে যেতিয়া আৰু সেইটো কাৰণে থৈ আহে গৈ।
উম দিনটো সেই পথাৰতে থাকিলাগে নেকি?
নাই পথাৰত নাই যোৱা মানে ঘৰতে ভাত পানী বনাইছে যে ৰোৱনীক দিবৰ কাৰণে। আহ সেই মাহঁতৰ লগত মানে তাকে কৰি দি আছো।
মানুহ গৈছিল?
চাৰিজনী বেছি নহয়।
উম উম এনে অ এনে যে হেৰি কি হাল চাল বোৱা গ'ল। পাঁচজনী গৈছে আৰু
উম
কি কৈছিলা হাল বোৱা কথা কৈছিলা যে।
কি কয় আলি চালি দিয়ে যে বোলো সেইবিলাক দি কৰি হ'ল আৰু?
অ আলি দি হৈছে মানে। মানে পানী নাই যে এতিয়া সেইটো কাৰণে অলপ অলপ থাকোতে মানে হেৰি কৰি দিছে ৰুই দিছে।
কিছুমান কিছুমান চাইডেতো এতিয়া মানে ৰুব একো কৰিব পৰা নাই হয়নে? কিছুমান চাইডে বহুত সোনকালে কৰা যায়। আমাৰ ইফালে এতিয়া মানে ভালকৈ হেৰি কৰিব পাৰাই নাই দিয়াই নাই বাৰু।
উম।
ৰুব হোৱাই নাই কিছুমান চাই আকৌ সোনকালে হৈ যায়।
আমাৰো আছে ৰুবৰ কাৰণে অলপ মানে হেৰি হৈছে যে এইটো কাৰণে মানে ৰুই- দিছে। এতিয়া কঠীয়া ডাঙছে জহাখিনি ৰোৱা নাই পিছত ৰুব সেইখিনি পেলাইছে।
অ নযাং কতো দাদা আহিছিলে মানলে ম মতে হয় ৰাস্তা ফালে যে ওলাই আহিছো যে এতিয়া তাৰ পিছতে দাদাই মানে দেখা পাইছে কতজোৱা কতজোৱা কৈছে মই ভয়ে খালো ফুটাফত পলাইছো।
মোৰো তেনেকুৱা হয় মই যে কথা পাতি থাকো মানে মই ভাইটিয়ে ভাবে কি বেলেগৰ লগত কথা পাতি আছো। ভয় লাগ এনেকে মাত দি থাকে কালি এনেই পথাৰত গৈ পেলাই লগৰ জনীৰ লগত পাতি আছিলো। তাৰপিছত মাত দি আছে মই দূৰত গুচি গলো গৈ।
মই এতিয়া কি হল জানা মোৰ ঘৰত নেটৱৰ্ক নাপাই যে মই ওলাই আহিছো যে ৰাস্তা ফালে যে ওলাই আহিছো- সেইটো কাৰণে মানে
উম অ ৰাতি যে
উম সেইটো কাৰণে মানে মোৰ ভয় লাগিছে ঘৰত গলে নেটৱৰ্ক নাপাওঁ এইফালে গম পাইছানে বহুত প্ৰব্লেম হৈছে মোৰ।
জিঅ' চিম নে এয়াৰটেল?
মোৰ চিমখন এয়াৰ এয়াৰটেল নহয় জিঅ হয় কিন্তু কিয় নেটৱৰ্ক নাপায় এতিয়া বেলেগৰ কিন্তু বহুত ধুনীয়াকে পাই থাকে এতিয়া মই যে চিনখন চেঞ্জ কৰিম বুলি ভাবিছো হয়। কিন্তু কম দিয়া পাছত কম। চেঞ্জ কৰিম বাৰু বাকী খিনি মানে এতিয়া নতুনকে যে মানে হয় বাকীখিনি মানে পাছত কম দিয়া বুজাই বোলে তোমাক।
অহ
হুম।
মোৰ নাম্বাৰটো ছেভ আছেনে তোমাৰ তাত
অ ছেফ আছে
চেভ কৰি থবা ষ্টেটাছ চিষ্টেটাচ চাবৰ কাৰণে
অ হয় চেভ কৰি থৈছোঁ বাৱ
কথা নাপাতিলেও মানে এনে হোৱাটছাপত থাকিলে এতিয়া ইয়াত কথা নাপাতিলেও তোমাৰ লগত মানে কথা পাতি পাতি মানে এতিয়া আদত হৈ গ'ল যে ভাল লাগে আৰু ফ্ৰেণ্ডৰ নিচি চিনা কি বনালা এতিয়া অঁ মই ছেভ কৰিলোঁ সিদিনাখনে কৰিলোঁ ভাত বনালে
ভাত বনালে মানে বনাই হ হ'লে খোৱাহে নাই খাম আৰু
অহ
আজি মানে মই ৰানিং কৰিব নগলো হেৰি যে তাপা অহা দেৰি হ'লে
অ
সেইকাৰণে মানে যাব মন নগলে আৰু এ তাত মানে কি হ'ল চকী তকি দি পেলাই মানে আমি মানে আগতে এইটো কাম কৰিছিলো খালি মানুহ বিলাকক চাই মানে কিছুমান মানুহে মানে ইমান নাজানে যে গাঁৱলীয়া টাইপৰ হয় যে
উম
অহ
তাপিছত তাত মানে চকী তকি নিদিলে এনেকা হেৰি টিপাল এখন পাৰি দিছিলে মানে তাতে বহি থাকিলো যে দিনটো শৰীৰটো মানে বিষ হৈ গ'ল গৈ একে অ তাতে মানে দিনটো বহি মানে ভৰিটো বিষ হৈ গলগে আহি পেলাই ভৰি বিষ নিচিনা লাগিলে আহি গা চা ধুই দিলো যাব মনে নগলে তাপিছত
অঁ ভাগৰ লাগি গ'ল
ভাগৰ লাগিলে তাৰ পছত আকৌ তাপা অহা পাছতে কি হ'ল আৰু সিফালে বৰষুণ দিছে দিচে নে নাই
আমাৰ এইফালে বৰষুণ নাই কিন্তু সন্ধিয়া টাইমত বহুতকে মানে ধৰিছে
অ আমাৰ ফালে ধৰিছিলে নিদিলে কিন্তু এনেকুৱা মানে বিজুলী ঢেৰেকনি মাৰিছে হয় আৰু বতাহটো মাৰিছে
অ আমাৰো সেই তেনেকুৱাই বৰষুণ নিদিলে এ তুমি যে ফোন কৰিছিলা সিমান সিনিমান টাইমত তোমাক কৈছোৱে চাগে
অহ তেতিয়া ইফালেও মাৰিছে তাপাছত মাৰিলে একদম
আহিছে যদিও মানে বিজুলীৰ কাৰণে মই ভয়তে মোবাইলটো লোৱা নাই ভয় লাগে মোৰ
মোৰো ভয় লাগে মই কিন্তু তোমাক যেতিয়া হেৰি ফোন কৰিছিলো তেতিয়ালে মানে মাৰা নাই তা পিছতহে মাৰিছে উম তাপিছত ময়ো তাপিছত ময়ো থৈ দিলো মোবাইলটো
উম তেতিয়া বতাহ নাই তাৰ অলপ পিছতে মানে এনেকুৱা বতাহ তাহ মাৰিছে আমাৰ এইফালে টেল দিপ এটা আছে যে এ মৰি মৰিগাঁও এনেকে আই লাভ মৰিগাঁও বুলি লিখা আছে তেলদিপ টো দেখিছা চাগে সেইখিনিত মানে গৈছিলো ফটো মাৰিব কাৰণে ইমান বতাহ মাৰিছে গুচি একেবাৰে এন্ধাৰ হৈ আহিল তাৰ পিছতে বিজুলী ঢেৰকনী উম ঢেৰকণী মাৰিছে তাৰপিছতে মই ভয়তে মানে ম'বাইলটো লওঁ ল পেলাই যেতিয়া বিজুলী মাৰে মোবাইলটো আকৌ দলি মাৰি দিওঁ সেনেকুৱা কৰি আছো বহুত ভয় লাগে উম
তাৰ পিছতে ভাইটি এটাকে আনিব যাব দিলো বজাৰ পৰা মাংস অলপ আনিব দিলো সেইখিনি সময়তে দিছো বিজুলী ঢেকনী মাৰিছে তেতিাই যাব দিছো মানে আৰু মানে মই অলপ দেৰিকে যাম বুলি ভাবিছিলো মই নিজে যাম বুলি ভাবিছিলো যেতিয়া মাৰা দেখা পালো তাৰ পিছতো বোলো এতিয়া যাব নোৱাৰিম তাৰপিছত পতাপত দিলো সিয়ে আনি দিলে তাৰপিছত বনাইছে এতিয়া মায়ে বনাইছে মই নবনালো
অ মায়ে ভাল পাইছে
অ সেইদিনাখন যে কৈছিলো যে এনেকে হেৰি হৈছিলে বুলি যে তোমাক পেটটো হেৰি গৈছিলে বুলি তাৰ পিছত বা সিদিনাখন ভাল পোৱা পিছত বা ইমানকে নাই এতিয়া কোৱা নাই যে এনেকুৱা হৈছে তেনেকুৱা হৈছে বুলি কোৱা নাই সেইদিনাখন মানে শৰীৰ ফালি দিলে যে অ সেইটো কাৰণে মানে উঠি গলে মানে বস্তুটো
উম
হাতখন ইউজ কৰা গ'ল যে হয়
উম লৰিছে যে মানে শৰীৰটো লৰি গল সেইটো কাৰণে
বাকী ভাত কেতিয়া খাবা তুমি
খাম অলপ পিছত
বনাইছেনে নে
এ বনাব আৰু মানে কথা পাতি আছে যে মানে আমাৰ জেঠাইহঁতৰ লগত মামাহঁতৰ লগত, সন্ধিয়া টাইমত ফোন কৰে। আমাৰো সেই মাংসই।
এতিয়া হ'ব দিয়া নহ'লে ন? অ কালিলৈও কথা পাতিম দিয়া। হ হ ৰখি আছো। কালি ফোন কৰিবা তুমি।
অ তোমাৰ ফোন নক হেৰি হৈ গ'ল ন?
অ মোৰ নাই।
অ।
উম কালি কথা পাতিম দিয়া নহলে। উম
অঁ হ'ব।
অ।
উম।